অহ
হেল্ল'
অ হেল্ল'
অ হেল্ল', হয় শুনিছেনে? অ শুনিছোঁ। হয় হয় খবৰ ভাল আপোনাৰ? অ ভাল আপোনাৰ? হয় হয় মোৰো ভাল। হয় পিছে কি কৰি আছিলে?
মই এই জাষ্ট ভাত খাই উঠিলো, আপোনাৰ আজি কেনেকে মনত পৰিল?
হয় এনেই আৰু আছিলো পিছত আপোনাৰ কথা মনত পৰিল তাৰ বাবে ফোন কৰিলোঁ আৰু।
আচ্ছা আচ্ছা ভালে কৰিছে কওক বাৰু
হয় আপুনি খোৱা লোৱা কৰিলে?
অ খোৱা লোৱা কৰিলোঁ।
হয় হয় তেনেহলে খাদ্যৰ ওপৰত আপোনাৰ আচলতে আঁহ কোনটো প্ৰিয়?
খাদ্য বুলি ক'লে মইতো এনে মাছ মাংস খাই ভাল পাওঁ কাৰণ মই নিৰামিষ ভূজি নহয় আৰু মোৰ আহ অনা নিৰামিষ মোৰ প্ৰিয়।
হয় হয়।
আপোনাৰ?
হয় মোৰো তেনেকুৱাই আহ নিৰামিষতকে মই আহ মাংস, মাংস, মাছ মাংসতো বেছি বেছি ভাল পাওঁ, মাছটো কব গ'লে মাছটো ইমান বেছি ভাল নাপাওঁ, কিন্তু মাংসটো বেছি ভাল পাওঁ আৰু। হয় হয় হয় আৰু আপোনাৰ শাক পাচলি বিলাকো ভাল। আমাৰ আমাৰ যোনবিলাক হয় ঘৰৰ বাৰীতে যোনবিলাক শাক পাচলি পায়, সেইবিলাক আচলতে ভাল বজাৰতকৈ কাৰণ বজাৰত বজাৰত উপলব্ধ যোনবিলাক শাক পাচলি আছে সেইবিলাক আচলতে বহুত ধৰণৰ সাৰ প্ৰয়োগ কৰে যাৰ বাবে আমাৰ পেটৰো অনিষ্ট হয়। কিন্তু, আমাৰ ঘৰতে যোনবিলাক শাক পাচলি থাকে, সেইবিলাকতো আমি নিজে ৰোৱা বা গোবৰ সাৰেৰে প্ৰস্তুত কৰা। সেইবিলাক আহ খাদ্য খালে আচলতে আমাৰ নিজৰ উপকাৰ বহুতখিনি হয় দেখিবলৈ পোৱা যায়।
হয় হয়।
আৰু যেনে আপোনাৰ এই বাৰীৰ পাছতে আমাৰ, ভেদাইলতা, মানিমুনি, নৰসিংহ এইবিলাক আহ আচলতে বহুত বনৌষধি আছে আচলতে গুণাগুণ আছে বহুত। এনেকুৱা খাদ্য খাই থাকিলে আচলতে আমাৰ দেহৰ কাৰণে ভাল।
হয়
আপুনি নিশ্চয় খাই এইবিলাক?
অ' খোৱা যায় কাৰণ আমাৰ এইখিনি এৰিয়াত পোৱা যায়তো। আৰু এনেও যিবোৰ সেউজীয়া শাক পাচলি সেইবোৰ। আমাৰ স্বাস্থ্যৰ কাৰণে এনেও ভাল, তাতে আৰু আমাৰ অসমত। আহ বৰ ঔষধি গুণ থকা গছ গছনিৰ পৰা শাক পাচলিৰ পৰা আমি চহকী হৈ আছো হয়নে?
হয় হয়।
আন ঠাইবোৰতকে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰত কৈ ত আমাৰ ইয়াত এতিয়া বহুত ভালে খিনি চবজি পোৱা যায় যেনে ধৰি লওক, ভেদেলেতা বা মানিমুনি ভেদেলতাটো বাৰ মাহতে পোৱা যায় যদি ঘৰৰ ওচৰ ৰৰ লুই পৰা যায়। আৰু আহ ভেদেল টো মানিমুনিতো চি জিনত পোৱা হোৱাৰ পিছত তো, আমাৰ বাৰীৰ পিছ পানে ধেইৰ। উঠাব আৰু তাৰ লগতে। এইটো আমাৰ পেটৰ কাৰণে ভাল আৰু অ। ধৰি ল চিনি পাই নে? সেই পানীত থাকে যে শাকটো। অ অ' শেলাচি শাক সেই টোতো আমাৰ চকুৰ কাৰণে ভাল বুলি শুনিছো।
হয় হয়,
তাৰ লগতে আৰু আ মানডিয়া শাক, সেইবোৰো আইৰন থাকে বহুত। পৰিমাণৰ
তাৰ লগতে যি। বোৰ খাদ্য আমাৰ এতিয়াতো ধৰি লওক বহুত। প্ৰচুৰ পৰিমণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়। সেইবোৰ আমাৰ স্বাস্থ্যৰ কাৰণেও ক্ষতিকাৰক হয়। আৰু তাৰ লগতে এতিয়াত ত সৰু সৰু বাচ্ছাবোৰৰ কাৰণে এতিয়া ছেফ নহয় আমাৰ শাক পাচলি বা ফল মূল বোৰ ইমান বেছি পৰিমাণে মানে অ লা লাভৰ কাৰণে এনেকৈ বিক্ৰী কৰা হয়। সেইকাৰণে যিমান পাৰি আমাৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ পৰাই এইবোৰ যদি আমি উঠাই পেলাই খাব পাৰো। আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু আহ বহুতো দে- টো মানে সজীৱ হৈ থাকে।
হয় হয়।
আৰু টাউন এৰিয়াবোৰতটো এই যে আমাৰ কচুৰ ঠাৰি বা এইবোৰতো পোৱা নাযায় কিন্তু আমাৰ গাও অঞ্চলবোৰৰ যিবিলাক আছে। হয়তো সেইটোৰ কাৰণে গাঁৱৰ মানুহবোৰ বেছি চকুৰ পাৱাৰ বোৰ ভালে থাকে আৰু বেছিভাগ চাগে সুস্থও থাকে।
হয় হয়, আপুনি ঠিকেই কথা কৈছে ন হয় হয়। টাউন চহৰত আচলতে আমাৰ, হয়।
হয়।
হয়, টাউন চহৰত আচলতে মাটিৰো অভাৱ হয় সেইবাবেও আচলতে বহুতে খেতি বাত- কৰিব নোৱাৰে, কিন্তু যদি মনত গৃহত বিশ্বাস থাকে হয় মনজৰি গৃহ বিশ্বাস থাকে বা নিজৰ দেহাটোক ভাল কৰিবৰ কাৰণে ভাবে তেতিয়াহ'লে কিন্তু অ টাউন চহৰত ত আচলতে কিছুমান জাগ জাগা বিশেষ কিন্তু খেতি কৰিব পাৰি। যেনে আপোনাৰ যদি বিল্ডিং ঘৰ থাকে তেতিয়া আপুনি বিল্ডিঙৰ চাটৰ ওপৰতো যদি অকণমান জোগাতো যেতিয়া আপুনি ধুনীয়াকে ড্ৰাম লয় বা, কিবা লয় সেনেকে আচলতে কিছুমান শাক পাচলি প্ৰস্তুত। কৰিবও পাৰি কিন্তু সেয়া আৰু মানুহৰ এইটো বিশ্বাস থাকিব লাগিব যে মই নিজে বনোৱা সঁজুলিৰে মই ভাত শাক পাচলি খাম আৰু কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাক হয় হয় আগ্ৰহ থাকিব লাগিব, হয়।
আৰু এনেও মোৰ বিৰাট ভাল লাগে এইবোৰ কাম কৰি। আৰু আজিকালিতো ধৰি লওক অ আমাৰ সামাজিক মাধ্যমৰ জৰিয়তে আমি কিমান বস্তু যোগান ধৰিব পাৰো। আজিকালিতো ককপিধ পোৱা যায় যিটো আগ- গৰ গাঁৱৰ মানুহবোৰে আমাৰ নাৰিকলবোৰ খোৱাৰ পিছত, তামোল খোৱাৰ পিছত তাৰ বাকলিবোৰ পেলাই নিদিছিল আচলত- তে সেইবোৰে গছিকণক ফল মূলৰ গছৰ গুৰিত দি পেলাই সেইটো পচিবলৈ দিছিল। আৰু যিবোৰ বস্ত- টো নিমখীয়া নিমখীয়া বস্তু সেইবোৰ প্ৰত্যেকটো বস্তুতে সাৰ- থাকে। প্ৰচুৰ পৰিমণে হাৰ থাকে আৰু যিবোৰোক আমাৰ অ গাঁৱত ধৰ কলবোৰ এবাৰ হোৱাৰ পিছতো আৰু গছটো কাটি পেলোৱা হয় বা কলৰ বা বাকলি এইবোৰতো প্ৰচুৰ পৰিমাণৰ সাৰ থাকে যিবোৰ আমাৰ একদম নেচাৰেল সাৰ হয়।
সেইবোৰৰ আজিকালি অনলাইনৰ যোগেৰে কিনিব পোৱা যায়। সেই নাৰিকল কপাৰু তামোল লৰ বাগ মেচিনত দি পেলাই সেইটো পাউডাৰ বনাই। আৰু পাউদাৰ বনাই পেলাই পানীত তিয়াই থৈ দি পেলাই আকৌ সেইটোকে গোট খুৱাই পেলাই আৰু বিক্ৰী কৰি দিয়ে সেইবোৰো আনি পেলাই আমি নিজৰ ঘৰতে সৰু সৰু ড্ৰামবোৰত বা ধৰি লওক আহ সেই কিছুমান আমাৰ বস্তা থাকে যে বুজি পাই ন
হয় হয় বুজি পাইছো, হয় হয় হয় মোৰ চাইদে
ত মাটি দিলে মাটিখিনিও কোমল হৈ থা থাকে আৰু জলকীয়া বা আমাৰ চিজিনৰ যিবোৰক বা আ নহৰুৰ লগতে পি পিয়াঁজ তাকে আৰু পু দিনাটো বোত ভাল। বা
হয় বহুতখিনি ক্ষেত্ৰত ভালকে থাকে।
হয় হয় আমি কিথ টাউনৰ মানুহবোৰে ফেশ্বন হিচাপে কৰে। কে কিন্তু কৰি খাব পাৰিলে তাৰ নিজৰ হাতেৰে ছিঙি খোৱাৰ যি টো আমেজ সেইটোও পোৱা যায় তাৰ লগতে আমাৰ হেল্থটো ভালে থাকে।
হয় হয় আপুনি ঠিক কথা কৈছে হয়।
কিছুমান বস্তু খাব মন গ'লে ধৰি লওক বজাৰলে আহ পতককে যাবও নোৱাৰি তাৰ কাৰণে কিছুমানে এই পুদিনা অ বা আদা, নহৰু জলকীয়া, পিয়াজ এইবোৰতো ঘৰতো ৰুই ললে বহুত ধুনীয়া আমি যেতিয়া - তেতিয়া তুলসীয়ে যেতিয়া - তেতিয়া আমি চাহৰ লগতো খাব পাৰো, চাহত দি পেলাই অ
হয় হয়, হয় হয়। আৰু সেইবিলাক আচলতে বহুত যে কষ্ট কৰিব লাগিব, কষ্টৰ ফলত যে হ'ব সেনেকুৱা নহয় অকল বেছি সেই গাছবিলাক বা সেই শস্যবিলাকক আচলতে বহুত ধৰণৰ যত্ন লব নালাগে, অলপ যত্নৰে সিহঁতে ডাঙৰ হয় আচলতে, বা কি কে আচলতে সকলো মানুহে যদি আঁহ খেতি কৰিব বিচাৰে মানে খেতি মানে আৰু কি আৰু আপোনাৰ এই এইবিলাক আপুনি যোনবিলাক কলে সেইবিলাক যিটো কৰিব বিচাৰে বহুত ভাল আৰু হয়।
ভাল ভাল এইটো ৰ আৰু এনেকুৱা নহয় যে আমি পথাৰত যাই পেলাই কৰিব লা গে আমি ঘৰৰ নিজৰ বাৰাণ্ডাৰ ওচৰত বা চোতালত যিখিনি অলপ জেগা থাকে সেইখিনিতে আমি কৰিব পাৰো। যোৱা বছৰ মই এনেকৈয়ে কি কৰিলো আহ সেই প্লাষ্টিকৰ নেটৰ বস্তা থাকে যে তাত অকমান ক কপিতাটো আৰু মাটি মিক্স কৰি পেলাই আধা - আধা কৰি পেলাই সেইটো আ জাল জলকীয়া ৰৈ থৈছিলো আমাৰ যিটো ভল ভোট জলকীয়া কিং চিলি অ সেইটো ৰুই থৈ দিছিলো। ইমান ধুনীয়াকৈ লাগিছে মানে বহুত বেছি লাগিছে লাষ্ট তত খাই পেলাই শেষ কৰিব নোৱাৰি মানে ওচৰ - চুবুৰীয়াক বিক্ৰী কৰিব লগা হৈ গৈছে। বা আমাৰ যিবোৰ বেঙেনা থা সেই বেঙেনাবোৰৰ বহুত ভাল হয়তো।
হয় হয় ভাল হয় অ, বাৰ মাহীয়া বেঙেনাও পায় হয়। উম।
আচলতে এইবোৰ ৰুই থব পাৰিলে বা এইবোৰ কামৰ কাৰণে আচলত তে আগ্ৰহ লাগে যিটো মানে সেই এ নিজৰ হাতেৰে চিঙি খোৱাৰ আমেজটো যদি ল'ব বিচাৰেহে তেতিয়াহে পাৰিব এইটো।
তেতিয়াই বাৰু হয় আৰু উম। সেইবিলাক। দেখিও পেলাই বহুত ভাল লাগে কিন্তু যেতিয়া যেতিয়া ন আপুনি কলে যে ভোট জলকীয়া ধুনীয়াকে গছত লাগি আছে, আপুনি দেখাৰ লগে আপোনাৰ মনটোৱে ভাল লাগি যাব। যে হয় মই এটা বস্তুত আ ইনভেষ্ট কৰি ছিলো এইটো কি ধুনীয়াকে ফল দিছে বা চাকচেছ হৈছে এনেকুৱা আৰু।
হয়-হয়। আৰু আজিকালি মাছ মাংসবোৰক কণীবোৰক আজিকালি ভেজাল হোৱা বুলি শুনিছো আৰু খাই পেলাইও দেখা গৈছে ন এই আমাৰ যিটো লোকেল মুৰ্গী হয়। সেইবোৰো কিছুমানতো সোৱাদটো বেলেগ হয় আৰু কিছুমান আনিলে সেইটো সোৱাদ একেবাৰে বেলেগ হয়। কিবা এটা যেন টেষ্ট নাথাকে আপুনি ধৰিব পাৰে ন কেতিয়াবা।
হয় ধৰিব পৰা যায় মানে আপোনাৰ এতিয়া যোনটো আমাৰ লোকেল মুৰ্গী তো ভালেই কিন্তু এতিয়া বহুত মাৰ বজাৰত বহুত ধৰণৰ মুৰ্গী ওলাইছে যেনে আপোনাৰ সোণালী মুৰ্গী ওলাইছে। আপোনাৰ ব্ৰইাৰ ওলাইছে ব্ৰইলাৰটো আগৰ পৰাই আছে যেনেকুৱা সেইটো কৃতি পদ্ধতিত বনোৱাৰ নিচিনা হয়। সেইবিলাক আচলতে স্বাস্থ্যৰ কাৰণেও ভাল নহয়, আৰু আপোনাৰ যোনবিলাক সোনানি মুৰ্গী বা সেই মুৰ্গী বিলাক ডাঙৰ - ডাঙৰ ফাৰ্মত আৱদ্ধ কৰি পেলাই ৰখা হয় আৰু সেইবিলাকে আচলতে যোনবিলাক কীট পতংগ সেইবিলাক খাব নোৱাৰে সেইবিলাক নিৰ্দিষ্ট দানা দিয়া হয় আৰু সেই দানাটো আপোনাৰ আৰ্টিফিচিয়েল টাইপ হয়, সেইবিলাকক কাৰণেহে আচলতে সোৱাদটো ন নাইকিয়া হৈছে আৰু সেইবিলাক কিন্তু আমাৰ দেহৰ কাৰণে উপযোগীও নহয় বুলি ভাবো মই।
হয়-হয় এইটো আমি যেতিয়া কেতিয়াবা কৰিববলৈ যাও তেনেকে ধৰি লওক অকমান কামত বা ফুৰিব তেনেকে ওলাই গ'লে। সেই গাঁৱৰ যে সৰু-সৰু ল লোকেল মুৰ্গী বোৰ বিকি কৰে সেইবোৰ অ, ৰা এফালে যেতিয়া কিনি লৈ আহো তাৰ টেষ্টয়ে বেলেগ হয় কাৰণ খোলাকৈ ঘুৰিব পায় বিভিন্ন ধৰণৰ আহ গছৰৰ এই পাতবোৰ বা কীট পতংগ কিবা কিবি নেচাৰেলি ডাঙৰ হয় যিহেতু তাৰ টেষ্টটয়ে অলপ বেলেগ হয় আৰু আজিকালি এইটো লোকেল মুৰ্গী বুলি ক'লেও আমাৰ দোকানতো ধৰিব নোৱাৰি। যিমান অৰিজিনেল যেন লাগিলেও ধৰিব নোৱাৰো কিন্তু
হয়-হয়-হয়-হয়। আচলতে হয় এইটো আচলতে হয় এইটো ব্যৱসায় ভিত্তিত আহ, বহুতে ব্যৱসায় এইবিলাকে এনেকুৱা কৰি আছে কিন্তু এইটো আচলতে সাধাৰণ জনতাক কিন্তু বেমাৰৰ পৰাই বেমাৰৰ মুখত টানি দিয়া নিচিনা হৈ আছে কিন্তু বেমাৰৰ মুখত ঠেলি দিয়াৰ নিচিনা হৈ আছে।
হয়-হয় আপুনি যিটো কলে এইটো যে আৰ্টিফিচিয়েল। যিহতক দানা দিয়া হয় এটা ঠাইত আৱদ্ধ ভকৰি ব্ৰইলাৰৰ নিচিনাকৈ তাহাতক দানা খুৱাই পেলাই ডাঙৰ কৰা হয়।
হয় - হয়। সেইটো আচলতে হয় আৰু ব্ৰইলাৰ মুৰ্গী যোনতো ব্ৰইলাৰ মুৰ্গী পিছপৰাতো বহুত মাজে মাজে খবৰ পোৱাই যায় ছচিয়েল মিডিয়াত - ছচিয়েল মিডিয়াৰ দ্বাৰা। যে বহুতো ধৰণৰ বেমাৰ আহিছে কিবা হৈছে সেনেকুৱা আৰু - আৰু গাহৰিত এইটো আচলতে বহু ধৰণৰ বেমাৰ দেখিবলৈ পোৱা যায়।
হয়-হয়। কিতো কাহৰ তিৰতো যে তিজটো মানে এৰিব নোৱাৰি।
হয়-হয় আপুনি গাহৰি খাই নিশ্চয় হয় - হয়। ময়ো খাও গাহৰি প্ৰিয় এই মোটামুটি।
অ, বাৰু আপুনি খোৱা লোৱা কৰিলে নে?
হয় খোৱা লোৱা কৰিলো হয়। আৰু আপোনাৰ লগত কথা পাতি ভাল লাগিলে বাৰু। অ, হয় ঠিক আছে - হয় ঠিক আছে। হয় নিশ্চয় কৰিম বাৰু ধন্যবাদ।
ধন্যবাদ।